হেল্ল' শুনিছে নে?
অ' শুনিছো।
অঁ, কি কৰি আছা?
আছোঁ এনে, তুমি?
ময়ো এনে আছোঁ।
হা?
উম, মোবাইল চলাই আছিলো।
অ' আচ্ছা।
তুমি?
মই আছো এনে।
হয় নেকি অ অ অ
তোমাৰ মানে বতৰটো কেনেকুৱা ভাতো খোৱা, ভাতটো খোৱা নাই বাৰু খাম অলপ পিছত।
অ দেৰিকে খোৱা নেকি তোমালোকে।
দেৰিকে মানে অলপ পিছত খামেই আৰু
অ অ,
তোমালোকে কেইটাত খোৱা।
মইতো খালোৱে,
এই খাৱা হ'লে ইমান জো
অ অ
অ আমাৰ দেৰি হৈ যায় ভাত খোৱাত অলপ দেৰি হৈ যায় আৰু
অ হা,
আৰু ভাত চাত খোৱাৰ পিছত মবল মবাই মোবাইল ঘুচ যায় নে।
অ অ সেইটোতো চাওৱে, স উম স এইটো মানে এটা ৰুটিনত পৰি গৈছে আৰু ভাত চাত খাই যে মোবাইল চাব লাগে।
অ আমাৰ পিনেটো বৰষুণ দিব ধৰিছে।
অঁ আমাৰ ফালেও বৰষুণ দি আছে এতিয়া দিনত দিছিলে নে তোমালোকৰ ফালে।
দিনত নাই দিয়া আমাৰ পিনে তোমাৰ পিনে।
অ দিনত এ অ দিছিলেতো অলপমান।
আমাৰ পিনে দিয়া নাই এতিয়াহে দিছে।
অ উ দিনত মানে এনেকুৱা হেৰি তিনটা মানে দিছিলে।
এই তিনটা মানতো বিৰাট গৰম দিছিলে আমাৰ পিনে।
হয় নেকি।
অ ৰ'দে আছিলে বৰষুণ নাই আমাৰ। কব গম নাপাও বাৰু এনে তুমি এ আজি কি মোবাইল ব্যৱহাৰ কৰি আছা তুমি বৰ্তমান
মইটো এইটো ৰিয়েলমি এইট এ ডুৱেলভ। এইটো মানে বহুত ব বছৰ হৈ গ'ল মোৰ হেৰিতে কিনা হয় উম আহ, বিশতে কিনা হয় দুই হাজাৰ।
বিশ ছয় বছৰ হৈগল ৰানিং, মোৰতো তোমাৰ উ মই ৰিয়েলমি
উম
ছিক্স প্ৰ,
ৰিয়েল মি,
ছিক্স প্ৰ,
ছিক্স প্ৰ অ ৰিয়েলমিৰ ফোন বিলাক ভালেই ন। আৰু এটা নতুন ওলাইছে ৰিয়েলমি ছিক্সটিন। প্ৰ সেইটো ভাল।
মইতো লৈছিলো তেতিয়া দুহেজাৰ, ঊনৈছশত লৈছিলোঁ।
ঊনৈছশত-
অনিশত অ এতিয়া সেইটয়ে ব্যৱহাৰ কৰি আছো।
অ, সাত বছৰ হৈ গ'ল মানে।
অ চব ঠিকে আছে আহ খালি এটাই প্ৰব্লেম পাইছে এতিয়া বৰ্তমান। বেটৰিটো অলপ সোনকালে শেষ হৈ যায়।
অ', অ', মোৰো চেম। ৰিয়েলমিৰ ফোন বোৰ ভালেই থাকে চব কেমেৰা চেমেৰাও থঠিকে থাকে। আৰু তুমি উম খালি অকল বেটৰী হেলটো কমি যায় অকমান।
অ বেটি হেল্থটো-
উম মোৰতো বেয়াই হৈছে পৰি চৰি স্ক্ৰিন চিন ফাটি গৈছে। পুৰা
মোৰতো অ অৱস্থা নাই পিছৰ পৰাও ফাটি গৈছে আগৰ পৰাও ফাটি ফাটি গৈছে।
অ চলি আছে মোৰো। ভাঙি চাঙি বেছি হলেও চলছেছে কিন্তু
কোনোবা দিন ডেট হৈ যাব বিশ্বাস নাই সেইকাৰণে মানে চব ফটোবোৰ মই গুগলত চছেভ কৰি থৈছো।
অ, ঠিকে আছে। এনে তাৰপিছত কিবা মানে বেলেগ কি ফোন ল'ম বুলি ভাবিছা।
অ, আইফোন ল'ম বুলি ভাবিছোঁ।
অ আইফোন টো ভাল ন।
ভাল লাগে ফটো চটো ধুনীয়া উঠে নহয় তাৰ কাৰণে।
সেইটো কাৰণে অ আইফোন টো কত কাৰণে ভাল কিন্তু স্পেচ নাথাকে যে।
সেচ মানে তুমি ষ্টৰেজ চাই ল'ব পাৰিবা।
অ সেইটো চাব লাগিব কিন্তু সেইটোতো দাম বেছি। ল'ব ন তাৰ পিত তুমি হেৰি লব পৰা চেমচং উম।
দুই হেজাৰ মান বেছি আহে তোমাৰ ষ্টৰেজ বেছি থকা। বেছি নপৰে যাম চেমচংতটো বাৰু ভালে বেয়া নকৰে। চমচংৰ ভালে চেমচংৰ আল্ট্ৰা ল'ব লাগে আল্ট্ৰা ললে তোমাৰ কেমেৰা চেমেৰা ভাল আহে।
অ অ সেইটো দামতটো মানে সেনেকেই পৰি যায় আৰু এটা যে আছে চেমচুঙৰ হেৰি দেৰ লাখ যে লয়, কি আছিল সেইটো চেমচাং
উ আল্ট্ৰ বোৰৰ দাম আছে বহুত ফ'ল্ডিং চিষ্টেম আছে। চেমচাং আল্ট্ৰা তোমাৰ টুৱেণ্টি থ্ৰী টুৱেণ্টি ফ'ৰ। টুৱেণ্টি ফাইভ। টুৱেণ্টি ছিক্স যোনটো নতুন টুৱেণ্টি ছিক্স ওলাইছে সেইটোৰ দাম আছে।
অ অ
তাৰ, চে, চেমচাঙৰ জুমিং টো ভাল বাৰু।
অ অ আৰু বাকী
উ বাকী তোমাৰ আমিতো ৰিয়েলমি ব্যয়ৱহাৰ কৰোতে মই ভৱিষ তাৰপিছত এনেক কি ফন ব্যৱহাৰ কৰিব মন পৰাছিল।
মোৰোতো আইফনে লোৱা মন কিন্তু আইফোনটো হেৰি। মই স্পেচৰ কাৰণে সেইটোৰ কাৰণে মই ল'ব বিচৰা নাই। সেইটো আইফনে ভাল লাগে এনে ভিডিঅ' কোৱালিটি আৰু তাৰ পিছত ফটোবোৰ ভাল উঠে ন'।
হয়। তুমি এইটো চাইকে ল'বা ষ্ট'ৰেজ বেছি থকা ল'বা। বেছি নপৰে নহয়, অলপহে বেছি পৰে।
আৰু এটা মানে কি জানা? আইফোনটো মানে যদি আপডেট আহে যে, আপডেট আহিলে যদি তুমি আপডেটটো দিয়া তেতিয়া মানে কেতিয়াবা তোমাৰ কেমেৰাও বে বেয়া হৈ যাব পাৰে। বাকী কিবা কিবি বেয়া হৈ যায়।
সেইটোতো চে কেতিয়াবা চেমচাংৰো হয় চেম ছেমছাংৰো হয় কেতিয়াবা।
চেমছঙৰ হয় নেকি? নাজানো আৰু মই মোৰ মানে লগৰ এটাৰ আছিলে আৰু আইফোন। তাৰ মানে হেৰি হ'ল কি নাম আছিল আপডেটো আহিছিলে, আপডেটটো দিয়াৰ পিছত তাৰ কেমেৰা বেয়া হৈ গৈছে।
হয় নি?
হুম?
অ আপডেট আইফোনৰ কেমেৰা বেয়া হৈ অ শুনিছে নে? হেল্ল'। আইফোনৰ কেমেৰা বেয়া হয় নেকি? মই আজি আজিয়ে শুনি পাওঁ গম পালো আইফোনৰ কেমেৰা বেয়া হয় কিন্তু
মানে অঁ এইটো আপডেট দিয়াৰ পিছত স্ক্ৰীনটো বেয়া হৈ গৈছে তাৰপিছত
অ দি স্কিনটো বেয়া হয় বুলি শুনা পাইছো, গ্ৰীণ লাইন আহি যায়। কেতিয়াবা আপডেট দিওঁতে সেইকাৰণে আপডেট নিদি অ আপডেটটো দিব নালাগে।
টো যদি তোমাৰ বেয়া হৈ যায় কিনোতে বহুত দাম যে।
উম সোতৰশ টকা লয়।
হুম?
সোতৰশ টকা লয়।
অ' সোতৰশ নে ঊনৈশ কিবা এনেকে আছিলে।
হ তোমাৰ
ত মানে সেই এ আমিতো মানে ম আমিতো মিডিল ক্লাছৰ হয় ন ইমানতো মই সেইটো বেয়া হৈ থাকিব আৰু ইমান কিনি থাকিবতো নোৱাৰিম ন' সেইকাৰণে চব ভাবি চিন্তি ল'ব লাগিব আৰু।
তুমি ঠিকেই ক'লা মানে যিকোনো বস্তু লওঁতে একবাৰ ভাবি চিন্তিকে ভালকে মানে ব বস্তুটো সেইটো কৰি ল'ব লাগে আমাক।
অ' যাতে পিছত লোকচান নহয় আৰু।
হয়।
সেইটোৱে সেনেকে হলে মানে আৰু হেৰিটো ভাল আছে অ' এইখিনি আপুনি ভাল পাইছে। আৰু চেমচঙৰো বহুত হেৰি, ৰিয়েলমিটোৱে ভাল লাগে আৰু মোৰ।
মইতো ৰিয়েলমি ইমান বছৰ চলালো একো প্ৰব্লেম পোৱা নাই।
অঁ মোৰো চেম। খালি এইটো মানে অকমান বেটৰী হেলটো কমি গৈছে আৰু তাৰপিছত পৰিচয় দি গৈছে ন পানী চানীও সোমাইছিলে ত' সেইকাৰণে অকমাণ বেয়া হৈছে আৰু সেইটোৰ কাৰণে।
মইত পানীত ডুবি গৈছে সাঁতুৰি আছিল মোবাইল এতিয়া আকৌ মানে। অ' তাকে ওম এ এইটো চলি আছে দিচ প্লেয়াৰ যোৱা নাই একো হোৱা নাই মোবাইল নাম্বাৰকেটা।
মোৰো পানী সোমাই গৈছিলে, তেতিয়া ডিচপ্লে টো বেয়া হৈ গৈছিলে বাৰু পৰি কেনে অকমাণ।
অ, মোৰো কোনো দিন বা হাতৰ পৰা পৰিকে ডিচপ্লে গুচি যাব আকৌ নতুন লগাব লগা হৈ হৈয়। ডিছপ্লে বহুত বাৰ চেইঞ্জ কৰিলো মই।
অ, অ, মই এবাৰ কৰিলো নেকি এবাৰ বেয়া হৈছিলে তাৰপিছত আৰু এতিয়া কৰিব লগা হোৱাই নায়। হো হো
হাতৰ পৰা হাতৰ পৰা পৰি যায় পাঁচ তোৰ মান পাঁচবাৰ মান ডিছপ্লে চেঞ্জ কৰিলো।
অঁ
অ' বিৰাট মানে হাতৰ পৰা পৰি থাকে যে, গৈছিলে পানী সোমাই যায়। কেতিয়াবা মানে চলৰ নচলায়। অঁ অঁ।
উম, সেইটো কাৰণে
হয় ঠিকেই ক'লা। এনেই শুনি আছেনে?
অ, অ, শুনি আছো।
মানে তুমি যিহেতু এ ভৱিষ্যত তুমি আইফোন ল'ম বুলি ভাবিছা।
অঁ।
একদম নতুন কে ল'বনে?
অ' নিওয়ে ল'ম। নহলে আজিকালি এনেকে অপেন বক্স ওলাইছে যে।
অ' অপেন বক্স। মই সেইটোয়ে ভাবিছো মোৰ আইফোন কোন কিমানদিটো ল'ব? মইটো মোকতো আইফোন ফিফটিন প্লাছ ল'ব মন আছে।
ফিফটিন প্লাচ, ফিফটিন আৰু ফিফ ফিফটিন আৰু থাৰ্টিনৰ অকণমান ফিচাৰ্চবোৰ একে একে নেকি?
ফিফটিন আৰু থাৰ্টিনৰ ক ক'ব গলে ফিচাৰছটো একে একে কিন্তু ফিফটিনটো অলপ ভাল। থাৰ্টিন আৰু ফিফটিনৰ ফিচাৰছ একে।
হয় নেকি? ত ফোৰ্টিন লোৱাতকে থাৰ্টিন লোৱাটোৱে ভাল ন। ত অকমান
অঁ অঁ অঁ তোমাৰ একেই কম দামত পায়। অলপ এইটো প্ৰচেছটো অলপ ভাল থাকে আৰু। ফৰটিনৰ সেইটোৱে থাৰ্টিন আৰু ফৰটিন একে
অ' ফিফটিন টো ফিফটিন প্লাচ ল'বা ন!
অ' ফিফটিন প্লাছ ল'ম।
অ' ফিফটিন প্লাছটো ভালেই।
উম আও মই আইফোন লোৱাতো ইচ্ছা আছে বাৰু।
উম, উম,।
দিয়া ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল। এঁ!
হেল্ল'
দিয়া ঠিক আছে, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
অঁ দিয়ক, ধন্যবাদ।
তোমাৰ লগত পিছত কথা পাতিম ইয়াৰ বিষ'য়ে।
ঠিক আছে।